ক 'অ' ক।
কি কৰি আছ?
কাপোৰ কানি ধুবলৈ উলিয়াইছো, কাপোৰ ধুং।
আহ'।
তাৰপিছত খাওঁ কিবা-কিবি খোৱাই নাই এতিয়ালৈকে।
অ'কি বনালি?
কাপোৰ-কানী ধোৱা নাই। ধওঁগৈ, গা ধুলো। খালি কাপোৰ ধোৱা নাই। কাপোৰ ধূবলৈ আছে। খাবলৈ আছে।
মই কাপোৰে ধুই আছো আৰু আছেই ধুবলৈ। এ, খোৱাই-বোৱাই পথাই
উম।
কামত, এই কাম কৰাই নাই আৰু আছে কাম কৰিবলৈ। ভাত বনাবলৈ আছে।
আমাৰ টো নাই কৰা একো। এ আজি একোৱে বনা নাই ।ৰাতিৰে ভাত-দালি ভাজি আছিলে ম এই বাপেকে খাই গল। তাৰপিছত আমি এতিয়া জানো কি খাওঁ? আকৌ দুপৰীয়া বনাম। আমাৰ ঘৰ পৰা টেঙামাৰ পৰা দিছিলে, সেয়া বনাম দালি দি পেলাই। তেঙৰ পাতৰ দলিয়ে বনাম। যাম যাম বুলি ভাবি আছো ৰ।
আহ, আহিবি। উম।
ঘৰৰ কামৰ কাৰণে যাব পৰাই নাই।
এ ঘৰৰ কাম সোপা পৰাই নোৱাৰো ক'তো ওলাই যাব নোৱাৰ। এই খোৱা-বোৱা-ধোৱা পখলা সেয়া কৰি থাকোতেই যায়।
যাম বুলি ভাবি আছো। কিন্তু জানো কোনদিনাখন টাইম পাওঁ যাবলৈ ঘৰৰ কামৰ পৰা যাবই নোৱাৰি নহয়।
হয় ঘৰৰ কামৰ পৰা একো কাম -কামৰ পৰা কতো যাব নো নোৱাৰ।
মই আক এইফালে ছাগলী -তাগলী ধেৰ আছে যে। ছাগলী, গৰু সেয়া সোপা আছে নহয় লাতিটোত। এ' সেইখিনি থি আকৌ ছাগলী ৰাতিপুৱা খোৱা -বোৱা দি আকৌ গৰু - গাখীৰ গাখীৰ খিৰুৱা
উম
এসোপা আছে নহয় কৰিবলৈ। মা -বাপেকে ওলাই গৈছে। যিয়ে যায় কাম কামলৈ মই এইখিনি কৰিব লাগে যে । আকৌ নকৰিলে নবনাও গৰু তাৰপাও চাগলী কেইটাৰ পা মই পাই আছো কিবা -কিবি।
সেইটোৱে টো উম আছে - আছে। আছে।
গাহৰি কেইটা ভালদৰে খুৱাই -বোৱাই ৰাখ সেই বিহুলৈ পইচা ওলাই যাব পুৰা মাঘত। পূজাৰ সময়তে ওলাই যাব। ন'
অ' পূজালৈ অলপ বিহুলৈকে ওলাই যাবগৈ।
পূজালৈ ওলাই যাব মই পূজালৈ মই দুটা ধুনীয়া খাঁহি যে ৰাখি থৈছো। দুটা খাহি ৰাখি থৈছো পূজাৰ সময়ত মই বিক্ৰী কৰিম। সেইটো মোৰ নিজা পইছা তাই ওলাই যাব আৰু তাৰ পিছত দুজনী মাইকী ছাগলী আছে সেয়া হেয়া গা গাভিনী হৈ আছে। অহ, বিক্ৰী কৰিবি বিহুলৈ নহলে পূজাৰ সময় যদি হৈ যায় পূজাতে বিক তই পাৰিবি। যদি পূজালৈ হয় য যায়।
এ' ধেৰ দানা -চানা লাগে ঐ অৰ পা তৰ খোৱা দানা গোটাওতে - গোটাওতে বহুত দিগদাৰ হৈছে । যাই গৈ। উ উম দানাবিলাক গোটাওতে গোটাওতে,
চাৰ
হা গাহৰি?
অ কে - টা আছে?
দুত- দুটা দুটা ।
অ মাই মাইকী এইটো, মাইকী নে কি? এটা মাইকি এটা মতা । অ অ। অঁ ।
অহ ।
পোৱালিহে আছিলে ন । পোৱালিটো
পুহিবলৈহে ভাল । কিন্তু মানে দানা গোটাওতে গোটাওতে, তে অ তৰ পৰা গোটাব লাগে ন? অ তৰ পৰা গোটা
পাৰ খিনি আছেই ।
অ সেইখিনি আছে । সেইখিনিক আকৌ সে দানা দি দি কৰি আহিছোহে, আহি আকৌ এতিয়া আকৌ পিছবেলা আকৌ এপাক যাব লাগিব আকৌ এইফালে গাহৰি দানা খিনি আছেই।
উম ।
আকৌ খোৱা বোৱা সেয়া আছেই, বনাবলৈ আছেই ।
বহুত কষ্ট দেই গাহৰি লগত ।
উম বহুত কষ্ট । এ কচু কটা, এয়া ভাত এই হেৰি, কৰা, কচু সিজোৱা ।
উম ।
একেবাৰে, সেইবিলাক কৰোতে কৰোতে, আকৌ সেইবিলাক পাৰ খিনিৰ ওচৰলৈ য ঠাই সেইফালে যাবলৈ নোৱাৰো ।
উম । একে জেগাতে ৰাখিব লাগিছিলে তাহাতি পাৰ এঠাইত, গাহৰি এনেকে,
নহয় আকৌ মাৰি হেৰি হৈ যাব নহয় । খুব লেতেৰা কৰে ন গাহৰিয়ে ।
অ অ।
গাহৰিয়ে খুব লেতেৰা কৰে ন দিগদাৰ হয় ন এতিয়া পাৰৰ লগত গাহৰিগাল
মই সেইকাৰণে গাহৰি কৰা নাই মই সেইকাৰণে ছাগলী কেইটা আৰু গৰু কেইটাতে লাগি আছো। গৰুকেইটা গাখীৰকন খিয়াই পেলাই ৰাতি গাখীৰ খীয়াই সি কাম কৰা ল'ৰাটোৰ হাতত দি পঠিয়াও আৰু
উম উম।
তিনি চাৰিশ মান আছে গাখীৰ হেৰি কৰা লোৱা,
উম উম উম
মোৰ মাহত মানে ওলাই যায় পুৰা মোৰ গৰু হেৰিটো তিনি চাৰি ঘৰ মানুহৰ তাত মোৰ পইচাটো পুৰা মাহৰ হেৰিটো খৰচটো ওলাই যায় গৰু দুজনীহে বেছি নহয় নহয়। ছাগলীহে আমাৰ আনৰ সমান আছে। ছাগলী মই সেইকাৰণে দুটা ছাগলী মই বিক্ৰী কৰিম পূজাৰ সময় লৈ থৈ দিছো
অকলে অকলে দি অকলে অকলে কৰিবলৈ বেয়া অ মানুহটোও নকৰে ন মানুহটোও নকৰে। চব মোৰ ওপৰত ন ময় চব কৰিব লাগে দুইটাই সমানে কৰিলেহে হব যদি এটাই নক এটাই প ইয়াত নকৰে নকৰে কষ্টতটো বেছি মোৰে হয়
উম
এতিয়া মানুহতো একো নক নকৰেই
তাকে ভিতৰতে সোমাই থাকিব
উম ভিতৰতে সোমাই সোমাই খাব শুব
উম এতিয়া সমানে কৰিব লাগে গাহৰিত তা যদি সি চাই তেতিয়া পাৰ খিনি ধৰ তই চাউল টাউল দিলি হৈ গল গাহৰিটা সি চাব পাৰে বা দানা খিনিকে নিজে আনিলে কিবা কিবি জং অ কচুু কচু চচু কাটি আনিলে হয় হয় জানো
অ সেইবিলাক নকৰে যে অকলে অকলে চব কৰিব লাগিব ন এ ভাত খিনিও বনাব লাগিব আ গৈ পেলে পাৰ ওচৰলৈ যাব লাগিব ব এইফালে গাহৰি দানা কি সিজাব লাগিব। চব কৰিব লাগিব ন। এতিয়া আকৌ ভাত আ আ পলব এতিয়া আকৌ কাপোৰ হে কাপোৰ শুই আছোঁ আকৌ এতিয়া ভাত বনাব হ'ব এতিয়া আকৌ বজাৰ বজাৰ অ বজাৰছে যাবলৈ বজাৰ লেঠা আছেই
কাম কামক
জানো কলৈকো ওলাবলে টাইমে নাই ন
এ কতো ওলাব নোৱা ঘৰখনতে সোমাই কাম কৰি থাকোতে সন্ধিয়া লাগি যায় গৈ
আমাৰ ঘৰ ফালে ওলাই আহিবি। মই মই নাযাওঁ আমাৰ ঘৰ ফালে ওলাই আহিবি এদিন দিয়ে থকাকৈ
সেইটোয়েইটো কিমান ওলাই ওলাই যাবলৈ আকৌ সময়তটো পাব লাগিব। নহয় খাওঁতে বওঁতে সন্ধিয়াই লাগি যায় গৈ আকৌ ৰাতি সাঁজ বনাব হৈয়ে যায়গৈ
এ একো নাই তাৰ মাজেদিয়ে ওলাই হে এদিন টাইম মিলাই পেলাই ওলাই আহিবি আমাৰ ঘৰত থকাকৈ এ থকাকৈ দুদিন আহিলে সেইদিন দিন আমি ঘূৰিব পাৰিম য'ত ত'ত অকমান সিহঁতৰ, লগত লাগি থাকিলে সদায় নহ'ব ন আমাৰ বয়তো কথা এটা আছে
তই আহিবি আকৌ তই নহাই হলি
যাম যাম যাম বাৰু মোৰো সে একেই ছাগলী গৰু এয়াআ গৰু লগত তথাপিতো মই তাৰ মাজেদি তাম উ টাইম উলিয়াই মই ফুৰা চকাটো মই কৰো কিন্তু দেই ফুৰা চকাটো ৰাখোঁ। কাৰণ অকল সিহঁতৰ লগত লাগি থাকিলে নহ'ব ন নহয় মোৰ নিজৰো কথা আছে । ঘূৰা-চকা, হয় নহয়? অকল ঘৰত আৰু কাম কাম কৰি থাকিলেটো চিৰজীৱন কামেই কৰি থাকিব পাৰিম।
উম! লৰা দুটা ভালেই নহয় ন?
সিহঁতে ঠিকে আছে। ডাঙৰটোৱে কাম কৰি আছে ছোৱালী এজনী আনিলে। তাৰপিছত সৰুটোৱে, সৰুটোৱে এতিয়া কম পিতাৰ শিকি আছে।
আহ!
কাম, কামৰ হেৰি কৰি আছে
আকৌ মানুহটোৱে, মানুহটোৱে ক'ত কৰি আছে?
এই টাউনত কৰি আছে।
অঁ-অঁ।
তাতে কৰি আছে।
আমাৰ বাৰু ল'ৰাটো এইবাৰ, বাপেকৰ হে এতিয়া একো নাই আপোনাৰ ঘৰতে আছে আৰু বাৰু। আগতে দোকান আছে আছিলে এতিয়া দোকানখনে এৰিলে, আকৌ কিবা এটা বিজনেচ কৰিম বুলি ভাবি আছে বাৰু। এতিয়া তাক এয়া ল'ৰাটো আৰু সৰু সুৰা কিবা এটা কৰি আছে।
উম! একো নাই, টাইম বেছি বয়স হোৱা নাই নহয় আমাৰ পোৱালিকেইটাৰে
সেইটোৱেইটো মোৰ আমাৰ ল'ৰাৰো । এনেকে কৰোঁ কিবা এটা কৰি আছে আৰু। থুল-মূল কৈ আৰু।
নিজৰটো খৰচটো ওলাই।
অঁ-অঁ! সেইটো হয় বাৰু । উম!
এইয়ালৈ নালাগে নহয়, নিজৰ পকেট খৰচটো ওলাই আছে সেইটোৱেই ধেই আমাৰ বাৰু মই নিদোৱেই, সৰুটোক নিদোৱেই সৰুটোৱেই নিজে কিবা-কিবি কৰি লৈ থাকে। কম্পিউটাৰো কৰি আছে, তাৰপিছত আকৌ এইবিলাক কিবা কিবি কৰিও থাকে সি অনলাইন কিব
উম।
তেনেকেই সি কৰি আছে আৰু নিজৰ পকেট খৰচটো উলিয়াই।
আমাৰো এই তেনেকৈ কৰি আছে তেনেক। ন হ কৰি আছে ময়ো সে তেনেকে। কয় আও পাৰখিনি কি কয় বেষ্ট। ব্যস্ত হৈ থাকো আৰু যে গাহৰিকেইটা লগতে ব্যস্ত হৈ থাকো
তা হেৰি। এটো কি বুলি কয় মোৰতো মই উলিয়াই কৰি লৈ পেলাই মোৰ খৰচটো মই কৰো।
উম।
সিহতে কৰে আন। মানুহ তোক এটাই খোৱা। বোৱা সেয়া বজাৰ চজাৰ কৰা।
উম।
মোৰ খিনিৰ সতে মই ঘৰৰ এইবিলাক। পোৱালি কিবা কিবি দিয়া। ম নিজৰলোৱা।
উম।
তাকে চলাই আছো আৰু একেলগে মিলাই জোলাই।
মানুহৰ কিয় মিলা প্ৰীতিকৈ থাকিলে তাত। তে চলি।
উম আৰু চ চবেই সমানে কৰি পেলাই আৰু চবেই। সমানে কৰি সমানে ঘৰখন চলাব লাগিব চলালে নহব নহয়।
অ সেইটোৱেইটো চবেই সমানে কৰিব লাগিব উম এতিয়া এটাই এটাই চব চব খিনি কৰি আনি পেলাই খোৱা বোৱা দিয়াৰ পা বুলি চব কৰিব লাগিব ন। সেইকাৰণে সমানে চবেই কৰিলে চব ফালৰ পৰা আহিব।
তাকেটো।
উম।
সমানে সমানে কৰিব লাগিব।
উম।
এনে কু পা হ'ব।
আমাৰ ল'ৰাটোৱে সৰু সুৰা এটা কৰি আছে তাকে। বোলো নিজৰ পকেট। টোকে খৰচ ওলাব হয়নে নহয়।
অহ।
তাক কৈ আছো। জন্মতটো সৰু সুৰা কামটাকে কৰি থাকা আৰু।
অ।
এতিয়া ভাত কি ব ।
ভাত বনাম দেৰিকে আগতে হেৰি লেঠাবিলাক মাৰি লওঁ ঘৰৰ
উম
ময়ও এই কাপোৰ কেইটামান ধুই আছো আকৌ ভাত বনাম আৰু কিবা এটা কি কি কত বনাওঁ?
ঘৰৰ লে খিনি মাৰি লওঁ, কাপোৰ ধোৱা গা ঘৰ মোচা
উম
তাৰপিছত আকৌ এয়া গৰু ছাগলী গৰু ছাগলীৰ হেৰি খিনি মাৰি লওঁ জাজ খিনি মাৰি লওঁ তাৰ পাছত কৰিম আৰু লাহে লাহে কৈ খোৱা বোৱা খাবলৈ লাগে
চাহ তাহ খোৱা হল?
আহ আহ সেয়া হ'ল বাৰু সেইখিনি তাৰপাছত এতিয়া মানে খালি হে হেৰি কৰিবলৈ আছে এইয়া এয়া ভাতৰ যোগাৰ,
উম
কৰিবলৈ আছে
উম
সেইটো যোগাৰ কৰিলে আৰু অকমান আহাৰ এই এইখিনি কৰিল আহ আগতে গৰু মই গৰু খিনি গাখীৰ চাখীৰ খিৰাই সিৰাই পঠিয়াই কৰি লোৱাৰ পিছত সিহঁতক দানা দিলোঁ এতিয়া, অকমান চাফা চিকুণ কৰিব লাগিব গোহালি
উম
গোহালি চাফা কৰি মেলি ছাগলী কেইটা এৰি দিলো সেয়া চাফা কৰোঁ ।
মই বাৰু সেয়া চাফ চিকুণ চাফ চিকুণ হল এতিয়া সে কাপোৰ কেইটা ধুই আছো,